হেল্ল শুনিছা নাই?
অ', অ', এতিয়া শুনিছো।
অ'।
হে কি কৰি আছা?
এনেই বহি আছোঁ।
অ', খোৱা বোৱা?
উম, খালোঁ।
উম। এ ফাৰ্মত যাওঁ। এ আছো এনেই।
পোৱালিটোৰ ওচৰতে।
অ'।
উম। এ ভাত কিহে?
দাইল বনাইছিলে আলু, কেৰেলা ভাজি
অ', অ'।
উম, উম।
কিহে খালা?
ভাত এতিয়া নাই সেই ৰাতিপুৱা ৰুটি খালো
উম!
অ' এতিয়া সেই জলপান খালো চাগু
পোৱালি শুলে নে কি?
পোৱালী শুলে
মানুহ আহিলে নাই?
মানুহ আহিছে এতিয়া মিটিং হৈ আছে, মই সেই যাব পৰা নগ'ল ই শুই থকা কাৰণে।
অ'
মামা-মামী
হয়।
এ, মোৰ যাবলে বেয়া লাগিলে এই ফটোখন দেখিলোঁ যে, হেৰি পা বা-বান্দাৰ পা
কি ফটোখন?
এই তাৰ পৰা ডাঙৰ মস্ত তিনি চাৰে তিনি ফুটৰ ফটো এখন দিলে তিনি ফুট নে চাৰে তিনি ফুট ডাঙৰ চচাইটিৰ পা দিছে সেই বেয়া লাগিলে যাবলে তেনেকোৱাত অ'
উম বাক দিয়া যাব
বা কাইলেটো নোৱাৰে কাইলৈ ৰিজাল্ট দিব।
হয়। ৰিজাল্ট দিব নি
উম!
উম হম।
তাৰপিছতে হেৰি, তপৰি ৰিজাল দিয়া পিছদিনাখন আহিব পাৰিব ন নহ'লে সকামতহে একেবাৰে আহিব।
নাই?
হা, হা
গাড়ী আহিলে নে
গাড়ী সেয়া ঊনত্ৰিশ তাৰিখে এনে ডিলাৰলৈ আহিলে তেজপুৰলৈ। তাপা সেইদিনাখন মাতিচ ভিনদেউ নাছিলে যাব নোৱাৰিলে যে অ যাম বুলি কৈছে, এতিয়া কি বা কৰে।
অ'।
নহ'লে একেবাৰে সকামৰ পিছতহে যাব চাগে।
সেইটোৱে সকামৰ পিছতে যাব চাগে তাকেহে কালিহে মামী ককায়েক আহিছিল নে
হুম'
এয়াৰ কাণ্ডবোৰ দেখি কৈছে আৰু উম। উম, মই জানোঁ তোমাক লোৱা। এতিয়া মামাৰ লগত মানে খুব উম, খেলিলে সি, আকৌ সন্ধিয়া মোলৈ ফোন কৰিছে। আছেই, তাৰলৈ মনত পৰি আছে নহয়। তাৰ পৰা মই বোলো অ', হাহিছো অ'। আছে ব ভাল পাওতে বেছি খালী গালি গালাজ দি নাথাকিবা। উম' আৰু কথাটো যিমান পাৰা বুজাই দিবা, মই সেইটোৱে কম গৈ মই। কিন্তু কেতিয়াবা মানে একদম ধৈৰ্য্য অ', হেৰি বান্ধ গুচি যায় যে তেতিয়াহে স্বাদু স্বাদ দিব লগা হয়। সেইটোৱে উহুম' সেই মামে-মা মানে মামী ছোৱালীজনীও, এই মামাৰ ছোৱালীজনীও মানে, সেই সৰুতে মানে, নেখায় নকয় শুকান ভাত খায়। এ ৰুটি এনেকে খায়। মই আমা শুকান ভাতে খায়। পিছে তাই এতিয়াও মানে, পিছে মোক গালি গালাজ নাপাও নহয় পিছত নাপাৰ কাৰণে এতিয়া মাকতকে মানে তাইৰ বাপেকৰ কথা বেছি শুনে। পিছে মই যিটো কওঁ তাই সেইটোকে শুনে মানে। কিন্তু মাকে কিবা এটা ক'লে তাই মানে হম্ ' উহহ'
একবাৰ কৈছে নেকি কা
এনেইতো আমাৰ ওপৰত উত-পাত কৰি গৈ তো যায়। তাই জোনে মাতে যেনেকে গুচি যায় সি কোচলৈ। এ', তেন্তে কৈছে কালি ৰাতিপুৱাৰ লগত আঠটা বজাত ওলাই যোৱা নাই মোক কোৱা নাই। সেই আহত তললৈ লৈ গ'ল। তাতে সে লগ পানে। তাৰ পাছত দুজনে ক'লে হেৰি দিয়াচোন, উম গনটোয়ে ক'লে ঘোষা এটা গাব দিয়াচোন, গাব দিলে মই চোন চীমন্ত শংকৰটো, ইছৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, সেইটো কেনে, যাদৱৰ যদু নন্দন, কেনে জনগণৰ মন কেনে, এই মানে ঢে আউ তাপা, গোটটে সোপাই কৈছে আউ কৈছে এ বহুত ভালপোৱা হ'ব কিন্তু দেই। তাপা গৈ পেলায় কৈছে কি তোমালোকে ভাত কানি খালান নাই বোলে? নাই খোৱা নহয়, নাই খোৱা নহয় ভাত খাম গ'হে বোলে এতিয়া। অওকা, অওকা তুমি এইটো জানানে নাই বোলে? হেয়া। কিবা এটা আৰু কিবা পা হ'লে মানে, তুমি কিবা এটা যে সি যে কয় নাই? তুমি এইটো জানানে নাই? উম তাপা সিও বুলি কয় তাক কোৱা পাই কৈছ আউ, মানুহখিনি, তুমি এইটো জানানে নাই বোলে? হেহ ত চবেই বোলে হাৰিছে মোক তাপা সহে বাবুৰে, মানে কৈ যে ইয়াত নাহিলে কিন্তু ভূত পোৱালী আহিব দেই, তাপা সি তা মুখত মানে কোলা দাগ পইছে সি ৰাতি মানে মিলতানী দাদাই তাপা সি কৈছে অ' মা তুমি আকৌ এতিয়া ভূত পোৱালী নহ'বা কিন্তু দেই, হুহ হেয়া।
উম।
এতিয়া সি শুলে ত তাপা সেই তেজপুৰ পা মামাহঁত আহিছিলে নহয়। তোমা মামীক কৈছে তুমি গ'ল, গ'ল। এ অকমান আগত। পৈছে
উমম।
অ' মামা, অ'অকা অ' আইতা- অ'আইতা, সেইফালে নেযাবা কিন্তু ভূত পোৱালি আছে। তাকে ভাবিয়ে ইমান স্পষ্ট ত' সিফালে মানে?
অ'।
উ নেযাবি কিন্তু ভূত পোৱালী আছে, কৈছে ইমান স্পষ্ট কথাবিলাক।
বুইচনে যিটো কয় মানে সেটোৱে শুদ্ধ তাৰ, পতিটো কথাতে। হেয়া
এৰাহ। তাতে সেই গৈ পেলাই দীপাংকই লগাই থাকে দীপাংক লগত থাকে গৈ।
উম, কি লগাই থাকে?
এনেই তাৰ লগত খেলি থাকে।
অহ।
তাৰপা সি ঐ অ' মা অ' মা ব'লা না মামা ওচৰলৈ লৈ ব'লা, মামাৰ ওচৰত যাওঁ। তাৰপাছত মই যে মেট থাকো সেইদিনা পাৰ্থই কৈছে অ' মা অ' মা। মই যান তোমাক বুলি মাতিম নে? মই বোলো নহয় তুমি মামা বুলি মাতিবা আকৌ। হো। তই কালি এশ টকা এটা ঘটিলে।
ক'ত?
এ পংকজভাই দিলে। তাৰপৰা মই বোলো এশ টকা দিম নঘটিবা হেৰি নকৰিবা বোলো, ঘৰত যাব তেতিয়া ভালকে দি পঠিয়াবা বোলো।
হে-হে-হে
তাৰ পৰা উম। তাৰপৰা সি পইচাটো লোৱাৰ পিছত কৈছেহি অ' মা ব'লা এইটো টেকেলিত ভৰাই থৈ আহিম দেই। মই বোলো হব দে। উম। তাৰ পৰা আজি বিনীতাই কাপোৰ এযোৰ দিলে। ন মই একো নিয়া নাই। হক দে, মই বোলো মই যাম যা বোলো।
এ গ'লে যাম দে।
যাম দেই যাম। যে মই এই লগ পোৱাই প্ৰতি তাই ন তাৰিখলৈকে আছে।
ন তাৰিখৰ আগতেই মই যাব পাৰিম নহয়?
উম। ত তাই লগ পোৱাই প্ৰতি যোৱাবাৰ সেই ঘৰত যাওঁতে দুশ টকা এটা দিছে। কি কি
উম কালি পইচাও সোমাল দে, আঠ হাজাৰ।
এনেই লোৱা গ'ল পাই।
সঁচায়ে?
এনে ধাৰৰ উপৰি ধাৰ হ'ল।
এতিয়া দানা পইচাই সোমালে নে এডভান্সৰ আকৌ নিচিনাকে সোমাইছে গম নোপাওঁ।
উম
তাত লিখি দিয়া নাই? গেধি অই খাদ এই পইচা দিওঁতেহে গম পাওঁ যদি বোলে আাকৌ পইচা সোমাওঁতে যদি কাটে তেতিয়া গ'ম পাব নানাম কৈছা
উম তাকে পাই এনেই ৰোৱা নিচিনাহে হ'ল।
হাজাৰ টকা এটা সোমাইছে মোৰ কালি। কালি নহয় পৰসি, শনিবাৰে মেছেজ পাইছো।
তুমি মোক কেইটামান নহলে ভৰাই দিবা
নাই হেৰিক দিম নহয়
কি
এল আই চিত দিবলে আছে যে তাত
মোক কেটামান সকামত লাগিব নহয়
হা দিব লাগিব
উম উম
হ'ব দে নহ'লে
নাই অ নাইহোৱা টাইমটো
নাই হোৱা নি?
অকমান আছে।
এনেই হেৰি কৰিলো দেই
কি? তাকে এনেই দুবাৰ কৰিলোঁ। লে
সেইটো আকৌ সেইটো তেনেকেই থক সেইটো আকৌ অহা মাহত হেৰি কৰি দিম।
দি দিলে হৈ গ'ল।
আমাক যোগ কৰি পেনি তাত
উম।
উম!
তাই ফোন কৰি ছিলে মোলে অলপ আগত কৰিম বুলি মইহে কৰা নাই।
কথা পাতিবা, তুমিও এবাৰমান কৰিবা। উম। ঠিকে আছে দিয়া নহ'লে।
উম।
হ'ব।